অ
অ কি খবৰ
অ ভালেই ভালেই
অ কি কৰি আছা মোৰ ভালে ৰবা
অ মই আছো এনেই আছো
অ কালি আহিলা পিছে ভ্ৰমণৰ পৰা
অ অলপ গৈছিলো এই এ বোলো বহুত দিন যোৱা হোৱা নাই কাজিৰঙালৈ তাতে এপাক গৈ আহো বহু বছৰ আগতে গৈছিলো মানে
অ অ কেনেকুৱা লাগিল
ভালেই লাগিল আহ আগৰবাৰ যাওঁতে মানে স্ক বিদ্যালয়ৰ পৰা গৈছিলো তেতিয়া ইমান গড় দেখা পোৱা নাছিলো মানে এইবাৰ ঠিকচে গড় চাইছো মানে গড় হাতী এ বান্দৰ তাৰপিছতে বাঘ এইবোৰ মানে ভৰি পৰিছে মানে গোটেই চালো অনুভৱটো ভালেই লাগিলে আগতকে বহুত মানে এতিয়া অ ডেভলপো হৈছে এতিয়া মানে যাবও ভাল লাগিছে
অ মোকোতো লগ ধৰিব পাৰিলা হয়
এই সেই মানে হঠাতে মানে লগৰ খিনিয়ে কলে কি আজি ওলাই দিওঁ বুলি সেকাৰণে পতক পতককে ওলাই দিয়া হ'ল মানে এনেকে আগৰ পৰা মানে হেৰি কৰা হেৰি নাছিলে যোৱাৰ মানে একো হেৰি নাছিলে প্লেন নাছিলে বাৰু
অ অ অ এনে বেয়া নালাগে বাৰু বনভোজ খাবলৈ যাবলৈ বা ভ্ৰমণত ভাল লাগে আৰু চবতে ন সেইবিলাকত
হয় হয় আ এনেই এইখিনিমান সময়ততো বাৰু মানুহ কমকে যায় কিন্তু বিশেষকৈ তোমাৰ জানুৱাৰী মাহটোত আৰু ডিচেম্বৰৰ লাষ্টৰ ফালে কিন্তু বহু মানুহ হয়
উম উম
হয় তুমি তুমিওটো কৰ'বাত গৈছা গৈছিলা আজি মই পোন্ধৰদিনমান আগতে দেখিছিলো তোমাৰ ষ্টেটাচত কিন্তু মই সুধিব পাহৰি থাকিলো
অ মই গৈছিলো ৰবা এই মানসৰ ফালে ওলাই গৈছিলো এবাৰ এনে মানে এনেই সেনেকে যোৱা নহয় যে, অকস্মাত এনেকে কে তাক বোলো ফুৰি আহো, অঁ এই আমাৰ ঘৰৰ মানে অ প্লেন বিলাক অকস্মাত হয় বোলে বলাহ। ফুৰি আহো। ৰাতিপুৱা ছয়টামান বজাত সবে সাৰ পাইছে ৰাতিয়ে আলোচনা কৰি কিনে শুইছো ছটা মানত ওলাই গৈছো, গোটেই বিলাক ওলাই যাই তাতে গ'লো মানসত, এ ভাল লাগিছে বাৰু এয়া আমি নদীটোৰ ওচৰতে ৰৈছিলো। কিবা নদী আছিল হেটো মনত নাই দেই মোৰ, কিন্তু নদীটোৰ ওচৰত মানে আমি ভাত চাত বনাইছিলো আৰু মা হতে, অঁ এনে ভাল লাগিল। হেৰি তাতে বেছি জীৱ জন্তু মই নাই দেখা দেই জীপ চাফাৰীত গৈছিলো। আহঁ জীপ চাফাৰীত যাওঁতে আমাৰ এশ টকাকে লৈছে এটা অলপ। দামটো বেছি যেন লাগিল, কিন্তু তথাপিতো আৰু গ'লো আৰু তাৰপিছত আহ গ'লো কিন্তু সিমান বস্তু নাই দেখা দুটামান চৰাই দেখিলো। তাৰ পিছত এটা বাঘ দেখিছিলো দূৰৰ পৰা দেই একদম। আৰু মানে শুনাহে পাইছিলো দুটামান বাঘৰ মাত। আহঁ তাৰপিছত তাৰ পৰা মানে লৈয়ে আহিলে, যোনজনে জীপ চলাইছিল মানুহজনে কৈছে এ নালাগে এতিয়া অলপ বেছি হেৰি হব। তোমালোক সৰু সৰু আছা ইমান নালাগে এতিয়া আমি মানে সৰু সৰুকেইটা গৈছিলো ঘৰ। ভাইটি ভন্টি কেইটা ত ত কৈছে সি এতিয়া তোমালোকে নালাগে আৰু। ইফালে ভয় কৰিবা এইকাৰণে আমাক লৈয়ে আহিলে তাৰপিছত।
অহঁ অঁ অঁ এনেকে এ পিকনিকত গৈ ভাল লাগে বাৰু, অঁ আৰু মানে যিহেতু যিবোৰ অনুভৱবোৰ আমাৰ স্মৃতি হৈ ৰখি ৰৈ থাকিব ন মানে। তাৰপিছতো আমি এইবোৰ মনত পৰি ব পাৰিম যে এসময় আমি গৈছিলো এনেকে বুলি, কাৰণ আৰু আৰু কিছু বহাৰ পিছতো আমি চবে সকলোৱে ব্যস্ততাৰ মাজতে থাকিব লাগিব ত তেনেকে আমি সময় নাপ কম সময় সুবিধাও নিমিলিব যাবলৈ, ত এতিয়াই সময় পালে মানে এপাক যাব লাগে আৰু।
অ অ যাব লাগে মানে। এতিয়া মানে এইবিলাক যেতিয়া ঘূৰি আহিলো এতিয়া আমি মানে ক'ব পাৰিম বেলেগক হ'ল মানে মোৰ মনৰ কথা দেই। ত মই তামানে ক'ব পাৰিম যে হয় মই মানাহৰ পৰা ফুৰি আহিলো। ভাল লাগিছে এনেকুৱা হৈছে, আৰু তাতে কি ভাল লাগিল জানা তাতে আমি মানে সেই নদীতো আছিল যে নদীত আমি গাও ধুলো ইমান চেঁচা পানী ইমান এনে গৰম বতৰ দেখি চাইচোন। এই গৰম বতৰত সেই চেঁচা পানীত গা ধুব পাই একেবাৰে মন প্ৰফুল্ল হৈ গৈছে।
অঁহ অ এনেই কি কয়, এ কি কি কি কি খালা এনে?
অঁ কি কি খালো মানে এনে আমি ঘৰৰ পৰা কিবা কিবি লৈয়ে গৈছিলো বনাই, মাহতে ৰাতিপুৱা খাবৰ কাৰণে ৰুটি, আলু ভাজি এনেকে বনাই লৈ গৈছিল, আৰু তাত তে যাই মাহঁতে বেলেগ বনোৱা নাই আৰু ভাতটো বনাইছে। তাৰ পিছত পোলাও বনাইছে, তাৰ পিছত আকৌ হেৰি মাংস বনাইছে, ছাগলী মাংস আৰু ইফালে অকণমান মুৰ্গী মাংস বনাইছে, সেয়ে বনাইছে আৰু আমি কৈছো বেছি বনাব নালাগে। ফুৰিবহে আহিছো, মাহঁতেও ফুৰিব লাগে দিয়াচোন।
হয় হয় হয় ঠিক কথা কৈছা, অ বনাই থাকিলে আৰু ফুৰিব কেতিয়া।
অ
উম।
তাতে হেৰি বিলাক আছে দিয়াচোন দোকান চোকান বিলাক আছে খাবৰ কাৰণে কিন্তু দাম বহুত কয় সিহঁতে। মানে আমাৰ খুৰা আছিল। খুৰা কলো যে নহ'লবা খুৰা খুীমা খুুৰীমা বা আমাৰ মাহতে বনাই থাকিলে মাহতে চাবই নাপায় পাব নহ'লেবা আমি তাৰ পৰা খাম দিয়া সুত তেলতে কৰবাত কৰাই কৈছে এ নাই বহুত দাম কয় আমাৰ ইয়াতে যিমান দাম ক'ব তাৰে চাৰি গুণ পাঁচ গুণ ক'ব তাতে দাম। এই নালাগে আমি লৈয়ে যাম দেই কিবাকে হয় একেলগে মিলা প্ৰীতি কৰি বনাম আৰু জ্বলদা জ্বদিকে খাই ফুৰিব চাব যাম একেলগে।
হয়, হয় ঠিক কথা কৈছা আ তুম এ আৰু মানে দাম বোৰ সঁচাকে বেছি হয় তোমাৰ মই পানী বটল এটা কিনিছিলোঁ এনেই তোমাৰ পানী বটল বিশ টকাতে পাই তাতে কিন্তু সিহঁতে ত্ৰিশ টকা লৈছিলে। দহ টকা এটা বেছি ভৰিলো ত সেনেকুৱা এ আমাৰ জাত এই খালি অ', মানুহবোৰে কিছুমানে মানে তোমাৰ এই অলপ ভাত বনভোজ মানে তুমি যেতিয়া খাব যাবা যেতিয়া দেখিবা তোমাৰ এই যিবোৰ মানে পেলনীয়া মানে তেওঁলোকৰ ধৰা তিছ যিবোৰত তেওঁলোকে ভাত খাই বা আজি এই তোমাৰ প্লাষ্টিকৰ গ্লাছ এইবোৰ কিন্তু তেওঁলোকে এটা এ যেনে তেনে কৰি পেলাই যায় মানে ত' সেইবিলাকে লেতেৰা কৰে মানে সেইটো প্ৰতি মানে মই ভাবোঁ মানুহ বিলাক অলপ যদি মানে এৰি হয় মানে অ'। তেওঁলে যদি সচেতন হয় তেতিয়াহ'লে জেগাবোৰো মানে চাফা হৈ থাকে দিয়াচোন।
অ', হয় দিয়া মানে সেইটো আমি নিজে ভাবিব লাগে কাৰণ যিহেতু মাৰিবা। গোটেই হেৰিবিলাক আমাৰে আমি চাফা নকৰিলে বাহিৰৰ মানুহ বিলাক আহি আমাকে ক'ব দিয়াচোননেে ইমান লেট তেৰা ইমান কিবা এ সেনেকে কলে আমাৰে বেয়া লাগিব আমিওতো তাতে পেলাই আহিছোঁ। বা সেনেকুৱা ধৰণৰ এটা ভাব আহিব। এ সেনেকুৱা দিয়া আৰু নিজৰ চাফাইো চাফাটো নিজে কৰিব লাগিব আৰু।
উম তাকে, তাকে।
আৰু হেৰি নহয় তাতে এনেই তুমি যে কাজিৰঙা গ'লা তাতে এনে দোকান চোকান পাইছিলা নে ধৰি লোৱা এই কিবা যে আজিকালি যে ওলাই ফুলৰ দোকান দোকান বা এই সামগ্ৰী কিবা ষ্টেচনেৰী হওক কিবা সেনেকুৱা ধৰণৰ দোকান পাইছিল নে
অ', আছে আছে ওচৰে পাজৰে দোকান বোৰ আছে কিন্তু আমাৰ এনেকে সোমাব নহ'ল বাৰু। আহ বাকী অলপ আগতে মানে আমাৰ চিনাকি এখন লগৰ এজৰে মানে তেওঁৰ সম্পৰ্কীয় খোৰাক এজনৰ মানে এনে ধাবা আছে আৰু তাতে আমাৰ খানা পিনা কৰা হ'ল তাতো আমি অলপ খালো আৰু কিবা কিবি ত এনে আৰু হয়, হয়, হয়। মানে বহুত বছৰ আগতে গৈছিলোঁ মানে ত পাহৰিয়ে গৈছিলোতে প এইবাৰ যোৱাৰ লগে লগে মানে আকৌ জেগা খিনি মানে বেলেগে লি গল মানে চিনি নোপোৱা হৈ গ'ল। যিহেতু আজিকালি গৈছিলে মই এবছৰ আগতে গৈছিলোঁ যেদি নাই অ', আত্মীয় বচা এতিয়া মানে সেই এনেকুৱা আৰু মানে চিন নোপোৱা নিচিনা বেলেগ নিচিনা হৈ গৈ জেগা খিনি এতিয়া মানে বহুতো মানে আগতে ব বহুত বস্তু বনা নাছিলে তেওঁলোকে এতিয়া মানে বহুত ধুনীয়া কৰিছে আৰু বনাইছে বস্তু সেইকাৰণে আৰু।
দিয়া মানে এ সময়ৰ লগত চে বদলি থাকে যে বস্তু বিলাক জাগাবিলাক। পৰিবৰ্তন হৈয়ে থাকে দিয়া আৰু যিমান পৰিবৰ্তন হব সিমান ভালে লাগে আৰু যাই কিনে। নতুন নতুন বস্তু দেখা পাও।
অ হয় হয় হয়।
অ, এ মই তোমাৰ কিয় সুধো - সুধিলো জানা, বস্তুৰ দোকানৰ কথা। মই মানে - হেৰি কি বুলি কয় তাতে দুখন তিনিখন দোকান আছিল আমি যত গৈছিলো মানাসৰ - যত মানে আমি ৰখিছিলো আৰু তাৰপিছত আমি তাতে - জানাই চোন ছোৱালী মানুহৰ মন কিবা দেখিলে কিনিব কিনিও লাগে। তাৰপিছত - গ'লো তাপিছত দোকানখনত যাই কিননে চালো। তাৰ পিছত ইয়াতে আমাৰ যে বি - বিশ টকাত যে চাবি ৰিং পাই - তাতে বোলো মই মোৰ ইমান ধুনীয়া লাগিছিল এটা মই বোলো বিশ টকাহে ল'ব এটা কি - কিনি লৈ যাও এনেকুৱা দেখাও নাই আমাৰ ইয়াতে - তাৰ পিছত তাতে নহয় এশ টকা কৈছে সেইটোত। তাৰ পিছত আৰু এ - তাৰ মানে এইয়া টুপি থাকে যে টুপি এ - এ বীজ বিলাকত পিন্ধে নহয় গ'ল গ'ল ডাঙৰ ডাঙৰ - সেনেকুৱা টুপি মোৰ ল হেৰি খুড়ীমাৰ ছোৱালীজনীয়ে ল'ব খুজিছিল - তিনিশ টকা কৈছে এটাত, মই কৈছো হ'ব বল তোক মই ঘৰতে কাগজেৰে বনাই দিম।
হয়, হয়। যিবোৰ আমাৰ স্থানীয় বজাৰত আমি কমতে পাম, কিন্তু - এইটো তোমাৰ - এ হেৰি তাতে অলপ দামটো বেছি কয় তেওঁলোকে।
অ বহুত বেছি কয় বাপৰে এটা টুপিত যত এশ টকা বা বহুতৰো বহুত - বেছিৰো বেছি ডেৰশ টকা এটা ল'ব পাৰে। কিন্তু বাপৰে তিনিশ টকা ধেমালি নহয় দেই।
হয় হয়। ঠিক কথা কৈছা।
কিন্তু আৰু তাতে যাই ভাল লাগে দিয়াচোন আৰু মনত খোলা খোলা লাগে বা - এই ভাল লাগি থাকে লগৰ লগত বা পৰিয়ালৰ লগতে হওক যাৰ লগত নোযোৱা কিয়।
অ, অ, অ হয়, হয়। এ মানে তোমাৰ পৰিয়ালৰ লগত গলে তোমাৰ এই - এই মানে এইবোৰ মুহুৰ্ত্ত মানে স্মৰণীয় হৈ থাকে ন আমি পিছলে আমি মনত কৰিব পাৰো যে আমি এনেকে - গৈছিলো একবাৰ এনেকে যাব লাগে সেয়ে আৰু কাৰণ জীৱনতটো দুদিনীয়া বুলি সকলোৱে কয়। আমি - আমাৰ জীৱন আজি আছে কালি নাই তো আমি যিকেইটা দিন আছো সেইকেইটা দিন আমি ভালদৰে মনোৰঞ্জন - মাজত কটাব লাগে আৰু।
অ হয় দিয়া, মানে এই যিকিটা দিন আছো সেইকেইটা ফুৰ্তি ফাৰ্তা - কৰি কিবাকে পাৰ কৰিব পাৰিলে হল আৰু মানে - হৈছে আৰু যিমান যি হৈ গল হৈ গ'ল মানে ভাল হৈ থাকিলে হ'ল গোটেইবিলাক। সু সুস্থ হৈ ভালে কুশলে থাকিলে আৰু বেলেগ নালাগে আৰু।
হয় হয় ঠিক কথা কৈছা। এইয়ে আৰু সুস্থ-সবল - মানে তোমাৰ সুস্থ হবলৈ তোমাৰ অলপ মানে তোমাৰ মানসিক - এইবোৰ এইবোৰ যেতিয়া আমি ভ্ৰমণ চৰ্মণ কৰি থাকো আমাৰ মানসিক স্বাস্থ্যটো ভাল থাকে। মানে ঘৰত সোমাই থাকিলে - থাকিলে মানে কেতিয়াবা মানুহটো মানে - এনেকে মানে আৰু এ ভাল নালাগে তেনেকে মানে অকশৰীয়া টাইপৰ অনুভৱ হয় এনেকে যদি আমি ক'ৰবাত ভ্ৰমণ কৰো তেতিয়া হ'লে আমাৰ নতুন জেগা দেখা পালে আমাৰ মানে মনটোও ভাল থাকে আৰু মানে
অঁ অঁ হয় বাৰু উমঁ উমঁ। দিয়া নহ'বা আজিলৈ এৰিছো মই মোৰ কিবা এটা কাম আছে যাওঁ ৰবা।
অঁ অঁ ঠিক আছে দিয়া হ'ব দিয়া।
অঁ দিয়া